অ' শুনিছো দিয়া কোৱা।
কি কৰি আছা বন্ধু।
আছোঁ ৰবা এনেই আজি।
ময়ো এনে আছোঁ ৰ'বা। তোমাৰ দিন কেনে গ'ল আজি?
দিনটো আজি ঠিক ঠাকেই গ'ল বাৰু। বাকী তোমাৰ?
মোৰো ভালে গ'ল বাৰু। ইয়াতে বৰষুণ দি আছে, তোমালোকৰ তাত বৰষুণ দি-দি আছে নেকি?
বৰষুণ দিয়া নাই কিন্তু ডাৱৰীয়া হৈ আছে আৰু।
হয় আহিব কিজানি হয় ন'।
উম, উম, উম।
বাকী খানা পিনা খালা?
অ' খানা হ'ল বাৰু। তোমাৰ?
মোৰো খালোঁ বাৰু। কিহেদি খালা তুমি?
খানা আজি বিশেষ একো আছিল, দাইল আৰু আমলেট। আৰু তোমাৰ?
আহ, মোৰো এনেকুৱাই মানে আহ আলু ভাজি, ভাত দালি, আলু পিতিকা তেনেকুৱাই মানে গৰমত মানে নিৰামিষ
গৰমত নোৱাৰি আৰু খাব বেলেগ হেভি বস্তু। বাকী গৰম বন্ধত ক'ৰবাত ফুৰিব যাবানে?
ফুৰিব যাম বুলি ভাবিছোঁ বা এই এ, দাৰ্জিলিং চাইডে যোৱা প্লেন হৈ আছে বাৰু। বাকৌ গ-গ'লে নহ'ব নহয় মানে। তাতে খৰচ আছে, বাজেট মিলাই কেনে যাব লাগিব। তাৰপিছত হোটেল, হয় উ, ঘুৰাফুৰা খৰচ তেনেকুৱাই মানে চবৰে বাজেট বেলেগ বেলেগ। তেনেকুৱা বাজেট
উম, উম, উম।
আ তোমাৰ মিনিমাম দাৰ্জিলিঙৰ বাজেত তোমাৰ চাৰে তিনি হাজাৰ, চাৰে তিনিহাজাৰটো মানে দাৰ্জিলিং ফুৰি আহিব পাৰি, কেনেকে ফুৰি আহিব পাৰি তোমাৰ প্ৰথমত আমি গ'লো ইয়াৰপৰা এ, বা চিলিগুৰিলৈ ট্ৰেইনত মানে জল
চিলিঘূৰি। এন উ, এন জে পি
এন জি বি, জলপাইগুৰি একে কথা। এ, ই, তাৰলৈ গ'লো ট্ৰেইনত আৰু তাৰেইপৰা শ্বেয়াৰ টিক্সি ল'ব লাগে মানে তেতিয়া ভাৰাটো ক'ম ফটো মানে, মানে তোমাৰ বাজেটত আহি যায় চব বস্তু। তাৰেপৰা আ, চয়া টেক্সিলৈ। তাৰেপৰা তোমাৰ টেক্সিত কিমান ফ'ৰ ফিফটি। ফাইভ হানড্ৰেদ এজনৰ পাৰ পাৰ্চন। তাইলৈ তাৰপৰা দাৰ্জি ললৈ গ'লো, চব দা জিলং মানে, কেনেকুৱা বোৰো মানে চাব লাগে। কেনত দামবোৰ চব মান মইটা ভাবো কিপ এটা কয় নিজে যদি টিপ এটা যাই, চ, বহুত প্লেনিং লাগে ডাইৰেক্ট গ'লো বুলি যাব নোৱাৰি, হয়নে?
উম, ধুনীয়াকে বাজেট এটা বনাই পুৰা প্লেন কৰিব লাগিব ইয়াত খৰচা কৰিম। বাকি, আ, বাকী বাকি তোমাৰ মানে, অ', আগতে আৰু মানে, বেচ ভ্ৰমণ কত কৰিছিলা? মানে বে এক্সপিৰিয়েন্স
হয় আগতে গৈছিলোঁ, ইয়াৰ আগত তোমাৰ চিমলা গৈছিলি চিমলা
মানে ত ফেভাৰট আছিল আৰু সেইটো জোগাই আৰু আজিলকে।
তোমাৰ মাজে মাজে যোৱাই যায় শ্বিলঙৰ ফালে। চ এতিয়া যদি মই মানে কৰোবাত যোৱা প্লেনিং বনি থাকা বুলি যদি কই মই দাৰ্জিলিঙে ম দাৰ্জিলিঙৰ এতিয়া বতৰটো ভাল আছে ন?
উম, উম। তাৰফালে গৰমো নাই ঠাণ্ডা পৰি আছে পুৰা।
হয়, হয়, ঠাণ্ডা, ঠাণ্ডা, বতৰতো ভাল আছে, চ' চাওঁ এতিয়া, নেক্স মান্থলৈ যোৱা কথা। কিবা হয়, বাজেট মিলিব লাগিব। বাজেট, গাড়ীত যোৱাটো পচিবল নহয়, গাড়ীত গ'লেটো মানে উম, হয়, হয়, প্ৰাইভেট গাড়ীটো আছে আমাৰ, প্ৰাইভেট গাড়ী গ হয়
অ', সেইটোৱেই।
খৰচা, খৰচা বেছি, বহুত বেছি আ তোমাৰ দচ হাজাৰ, দচ হাজাৰৰ তলত নোপোৱা মানে
উম, তোমাৰ মানে পেট্ৰলৰ খৰচাটো আহিল, বাকী থাকা বহু ও চাই যাব, খোৱা-লোৱা
চোন, চ', ট্ৰেইনত যোৱাই ভাল মানে চত, যদি আমি ফুৰিব যাওঁ চত্ৰেইন বা
ট্ৰেইনত যোৱাইটো ভাল।
হয়নে?
উম, হয়, হয়, এইটো হয়, একদম।
অ', ব বাকী এনেই ট্ৰেভেল তুমি কৰি থাকা নে আগে পিছে?
অ', হয, খু, খু, খুক, খু ঘূৰা ফুৰা যায় বাৰু
মাতটো বজি বজি আহি আছে তোমাৰ
এ, এতিয়া আহিছে ন শুনিছা?
অ', আহিছে, আহিছে, আ শুনিছোঁ।
ঘূৰা ফুৰা কৰা যায়ে বছৰৰ তিনি চাৰিটা জাগাত যাৱেই ঘুৰিব
যাবই লাগে মানে, আমি তাৰমানে ভ্ৰমণৰ যুগে বহু বস্তু শিকিব পাৰোঁ আৰু
হয়, বাহিৰৰ বাহিৰৰ মানুহৰ হয়, বাহিৰৰ মানুহৰ লাই ষ্টাইলবোৰ চাব লাগে ঠিকে মানে এইবিলাকো আমাৰ শিকা দৰকাৰ।
উম উম লাগেই শিকিব, মানে অ যদি মানে ঘৰ থাক আমি বহুখিনি কথা মানে জানিবও নোৱাৰো, মানে ক'ত কেনেকে চলিব লাগে।
হয়।
মানে মানুহ বিলাক কেনে এই মানে জেগা বিলাকৰ। চ' মানে চব মানুহে বেলেগ বেলেগ ধৰণৰ মানে কালচাৰোৰ ন। কালচাৰটো আমি জানিবও পাৰো ভ্ৰমণৰ যোগেৰে।
এ তাকে কৈছো মই যে মানে মই-মই এতিয়া ধৰা তোমাক দাৰ্জিলিঙৰ কথা বলো দাৰ্জিলিঙৰ মানুহবোৰ কিন্তু টটেলি বেলেগ।
বেলেগ।
দাৰ্জিলিঙৰ মানুহবোৰ কিন্তু টটেলি বেলেগ।
উম উম হয়।
চ তোমাৰ মই তাৰে পৰা মানে কিবাতো শিকিব পাৰিম আৰু দাৰ্জিলিঙৰ বিখ্যাত বুলি কি ক'লে ম'ময়ে হয় কনটো বিখ্যাত খাদ্য। তুমি
আহ শুনিছো শুনিছো বাৰু মই।
হয়। চ ম'ম' বুলিয়ে কোৱা হয়।
হয় বাকী মানে ট্ৰেভেলৰ যোগেৰে মানে বহুত হিষ্ট জানিব পাৰো আৰু।
এতিয়া বৰ্তমান আমি বহু কথা বহুত কথা, এতিয়া মই যেনেকে থাকো হাজোত
হয়।
ইয়াতে যদি কোনোবা মানে বাহিৰৰ জাগাৰ মানুহ আহে আৰু। মানে বহুত হিষ্টৰিকেল কথা জানিব পাৰিব।
হয় হয় হিয়া-হিছ, পুৱা মক্কা আছে ন হাজোত?
আহ পুৱামুক্কা, মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ,
বহুত বহুত বস্তু আছে। মই গৈছো নিজেও গৈছো তাতে পুৱা মক্কা গৈছো মই।
উম মানে হাজোতটো তোমাৰ চাব লগা বহুত জাগা আছে, আৰু শিকিব বহুত পাৰিবা মানে আগৰ দিনৰ ৰজা মহাৰজা কেনেকে থাকে থাকিছিল সেইটোও ধৰা, আৰু কিছুমান মানে এনেই বিলিভ আছে, মানে ভগৱানে কৰি থৈ যোৱা বস্তু কিছুমান আছে, বনাই থৈ যোৱা।
হয় হয় হয় হয় ঠিকে- কৈছা ঠিকে কৈছা। বাৰু- তুমি ভ্ৰম- মানে ক'ত বা ফুৰিব যাবা নে? গৰম বন্ধত
গৰম বন্ধত মানে এতিয়া বিশেষকে প্লেনিং নাই। আৰু চাও আহ প্লেনটো কৰো আৰু বহুত টাইমটো আছেই বাৰু, এইটো মাহ গোটেই মাহটোয়ে আছে। হ'ব বাৰু।
অহ চাৰি পাঁচ দিন মান হে গ'ল, গোটেই মাহতো আছেই আৰু। কৰোৱাত যাই ফুতুককে ফুৰি আহিম আৰু।
অ তাকে শ্বিলং যোৱা, শ্বিলং বেষ্ট হ'ব। শিলং যোৱা অসমৰ ওচৰত
অ মই ভাবি আছিলো শ্বিলং যোৱা কথা।
হয় হয় শি-শ্বিলং যাব লাগে, শি-শ্বিলঙৰ হয় হয়। হয় শ্বিলঙৰ বতৰটো ভাল হৈ আছে।
হয়, বতৰ ঠাণ্ডা পুৰা হৈ আছে, আমাৰ ইয়াৰে কম্পেয়াৰ মানে বহুত বেলেগ হৈ আছে।
বহুত বহুত, এই, ইয়াৰে আৰু তাৰে বতৰ কেতিয়াও নিমিলে, বহুতে বেলেগ। এতিয়া যদি ৰ'দ দি থাকে তাতে বৰষুণ, তুমি শ্বিলঙৰ পৰা শ্বিল, শ্বিলঙত যদি বৰষুণ পাবা মানে বৰষুণ পোৱা, ইয়াতে পাবা তুমি ৰ'দ।
ৰ'দ একেবাৰে, আৰু আমাৰ ইয়াতে যিহে ৰ'দ। দি আছে মানে
হয়, আজি বাৰু বৰষুণ দি আছে বাৰু, আজি আজি বাৰু ভালে আছে বতৰটো, হয় হয়। ঠাণ্ডা বুলি ক'ব নোৱাৰা, মানে আৰু আছ
এনে আৰু, অলপমান তাৰমানে আৰাম আছে আৰু আজি, উম। আহ, কিন্তু ৰাতিপুৱালৈ ৰ'দ দিয়ে আছিল দেই।
তাকে মই ভাবোঁ যে, মানে আমি বিভিন্ন ঠাইত ফুৰিব যাব লাগে। গৰম বন্ধটো আমি, ফু- গৰম বন্ধ বুলি নহয়, আমি টাইম পালে, মানে ব্যস্ততাৰ মাজেদিও ফুৰিব লাগে।
লাগে, লাগে, মানে এটা মানুহ যেতিয়া মানে, ব্য- হৈ থাকে, অ', হয়, হয়, একদম দৰকাৰী দেই। মানে আহ, এটা মানুহ যদি মানে বহুখিনি টাইম ব্যস্ত হৈ থাকে, নিজৰ কামক লৈ বিজি হৈ থাকে, তেতিয়া যদি ফুৰিব যায় আৰু, মানে মানুহ বহুত শান্তি পায়, চাগে। মানে ব্যস্ততাৰ আমি টাইমটো ওলাব লাগে আৰু, যেনেকে নহওঁক।
হয়, হয় ঠিকেই কৈছা।
ডাঙৰ ট্ৰিপ নহলেও সৰুকে
হয়, হয়। ডাঙৰ ডাঙৰ কে নহ'লেও সৰুকে প্লেন এটা কৰি মনে ফুৰিব যা মানে ফুৰিলে তোমাৰ মাইণ্ডটোও ভাল হয়।
টো ভাল হৈ থাকে, আৰু কিবা এটা শিকিবও পালো সেনে তাইপৰ আৰু।
বহুত বস্তু শিকিব পাৰো। যেনেকুৱা এইটো জোগাৰ খানা তুমি য'ত ফুৰিব যাবা এইটো জেগাৰ খানা কাপোৰ কেনেকুৱা পিন্ধে মানে
অ দেখিছোই দেখিছো পুৰা একেবাৰে বেলেগ টাইপৰ।
উম চ' এনেকুৱা টাইপ মানে।
এনেকুৱা তাইপ আৰু।
ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিল। তুমি চাগে মোৰ পৰা বহুতো শিকিলা
ময়ো আহ শিকিছো তোমাৰ পৰা বহুখিনি আজি।
হয়, হয় ময়ো তোমাৰ পৰা বহুতো শিকিলো।
দিয়া বাৰু দিয়া।